হেল্ল',।
অ', কি কৰিছা।
আছো ন তুমি?
ম‌য়ো এনেই আছো।
কলেজ গৈছিলা?
কলে আহ গৈছিলো আজি কাপোৰে চেঞ্জ কৰা নাই আহি পেলাই।
ৰাম এতিয়ালেকে?
আহি শুলো মই শুই উঠিছো উঠি ভাত পানী খাই পেলাই এতিয়া বহিছো আৰু।
আচ্ছা।
ভাত চাট খালা?
ভাত নাই খোৱা অ।
অ। এতিয়ালৈকে নাই খোৱা।
উম হুম। মন যোৱা নাই খাব।
আচ্ছা। গৰম কেনেকুৱা সেইফালে?
পিছে আজি গৰম ধুইত মূৰ চুৰ বেয়া কৰি দিছে। কত নাই মই।
স্কুলতো যে ইমান গৰম লাগিছে। মাথা চাথা বেয়া হৈ গৈছে একদম।
উ
মোৰ কালিৰপা বমি গৰমতেই।
তাই মাৰি মানে তুমি?
বহুত বেয়াকে বেমাৰী মানে মই এতিয়া ভাল পোৱাই নাই আৰু ডক্তৰলে যাব লাগিব।
গৰমে তোমাৰ এয়া অৱস্থা কৰিছে।
ন ক'বা আৰু। এতিয়া আৰু দিবলে আছে গৰম জুন পাইছেহে জুলাই ডালতটো জুলাইত কিমান দিব চাগে।
পাগল কৰি দিব।
সঁচা দেই।
উম বাকী
বাকী মানেই ফাঁকি কোৱা।
তেই য ন
ছ
ক্লাছ হয় হৈছে ন তোমালোক আজি।
হৈছে সভ্যখিনিয় লাচ নগৰাব নেকি আৰু গৰম বুলি।
এয়া আমাৰ আমাৰ ঘৰৰ চৰাালীজনী গুচি আহিলে মানে যলদি তোমাৰ ঘৰ ততে পঢ়ে ন।
আমাৰ কথ পঢ়ে আমাৰতে পঢ়ে।
উম।
গুচি আহিলে।
উম মাকে সুধিছে ক্লাছ কৰিলি নাই কৈছে বা বি ক গুচি আহিলে।
ক্লাছ কিমান?
টুৱেলভ।
আহ।
তাই সুধিছো ক্লাছ কি গুচি আহিলি যে কলে ক্লাছে হয়
আচ্ছা। আমাৰ হৈছে বাৰু আমাৰ ভালকে কৰাইছে। কৃষ্ণ উম সেইকাৰণে। কৃষ্ণ মা কৃষ্ণ।
কোনবাই তোমাৰ নাম লৈ আছে।
নাম ল'লে হাচি আহে নেকি।
উম মই শুনা মতে।
হিকটি ল'লে হাঁচি আহে।
এই ই কৰিছ ন কি আজি
নাম-নাম ল'লে-নাম ল'লে হীকটি আহে বুলি কোৱা।
হীকতি ল'লো, মই কি ক'লো।
তুমি কৈছা হী হিকটি ল'লে-হীকতি ল'লে হাঁচি আহে।
গৰমত মাথাটো পাগল হৈ গৈছে মানে, উল্টা পুল্টা বকিছো অ', হি ক কি নাম ল'লে হিকতি আহে অ' নাম ল'লে হাচি নাহে।
উম, তুমি কৈছা হিকটি ল'লে না হাঁচি আহে।
উল্টা পুল্টা বকিছো গৰমত মানে।
এই মাথাটো গৈছে আৰু।
সৌ পোৱালি যে।
একদম।
মোৰ যে ভোক লাগিছে আজি ভাত খোৱা নাই ইমান খং মোৰ মানে। এতিয়া পস্তাই আছো।
সেইয়াই।
উম।
অ'
ওলাই গুছি আহিলো মই খঙতে।
উম, মই এনেকুৱা কৰো নাখাও ভাত চাত একো।
এতিয়া ভোক লাগিছে দে চিপচ দছ টকা এটা আছিলে চিপচ এটা কিনি খাই আছোঁ।
চিপচ খাই ভোক গুচিব।
নুগুছে এটা দি।
তাকে। ইমান সাপ ওলাইছে আমাৰ ঘৰত।
কি সাপ ওলাল আকৌ।
এ নহয় বিহ নথকা সাপ দাল, কিন্তু সাপ এডাল ওলাইছিলে আৰু।
আমাৰ এইফালে ধেৰ কাপ আছে নীলা কালাৰ কিবা এ হালধিয়া কালাৰ মাজে- মাজে ক'লা- ক'লা থকা।
আমাৰ বাৰু বিহ নাই মস্ত ক'লা সাপ।
নাই।
অ' দাদাইহে ক'লে যে বিহ নথকা বুলি সাপৰ।
আচ্ছা।
মানে আমাৰ ইয়াত মায়ে কিবা কিবি ৰুইছে ন, বহুত জংঘল টাইপ হৈ গৈছে মানে সেইকাৰণে ইয়াত এইটো হৈছে আৰু সিদিনাখন শুৱা পা উঠি পেলাই মই কি দেৰি হ'ল মানে হা মোৰ স্কুললে, তাৰপিছত শুৱা পা উঠি বোলে মা- মা বুলি চিঞৰি গৈছো মই দেৰি হোৱা কাৰণে, একদম আমাৰ চুকতে সাপ মানে গেত খনৰ চুকতে মানে সাপ। মাক মই কৈছোগে সাপ আহি সাপ ওলাইছে মায়ে একদম ফেনাইল চেনাইল লৈ যাওঁ যোৱালে মানে সাপডাল নাই হা। মোক কৈছে মই বোলে টোপনিত ভুল দেখি খিছো পিছদিনাখন নিজে দেখিছে মায়ে জলকীয়া ছিঙিব যাওঁতে।
উম ভোক লাগিছে
ইমান মজা হাৱা মাৰি আছে আমাৰ পিছফালে ইয়াত যদি শুব পৰা হয়। সেই মাথা ঘূৰাই মোৰ থাকিলে কিন্তু কি মই কেলে শুম পিছফালে আহি পেলাই পাগল নিকি? বহুত বেয়া নোৱাৰি মানে মই উঠিয়ে থাকিব নোৱাৰো পাঁচ মিনিটো উঠি থাকিব নোৱাৰো ভালকে মাথা ঘূৰাই যায় মোৰ।
কলে কি মানে তোমাৰ দুৰ্বল নি বেছি?
মই নাজানো ৰে মোক মায়ে কয় কি মই ভাত নাও কিন্তু মই ভাত বহুত খাওঁ মই মাৰ সমানেই চাগে ভাত খাও, মানে মাত তকে অকমান কম খাওঁ আৰু। এ ভাত-চাত খাওঁ তথাপিও মই ইমান দুৰ্বল কিয় নাজানো দেই বহুত মানে এনাৰ্জি নাই গাত মোৰ আৰু এতিয়াতো বেছিয়ে হৈছে। বহুত কষ্ট বহুত অশান্তি লাগে এনেকে কম হৈ গ'লে।
বেমাৰি হ'লা।
নকবা আৰু।
অ আৰ এছ-চ আৰ এছ খাবা গম পাইছ নাই শাক খাবা বেছিকে।
ডক্তৰ তাপা বেজি লৈ আহিছো মই সিদিনাখন মই দুটা।
তথাপিও ভাল হোৱা নাই?
তথাপিও ভাল হোৱা নাই কি কৰিম আৰু। অ আৰ এছ খাব দিছিলে, তেজ নাই গাত এ, আ তেজ নাই গাত একেবাৰে।
সেই তেজ নাই যেতিয়া হেৰি খাবা, কুচিয়া খোৱা নাই?
কুচিয়া কি বস্তু, সেই সাপৰ নিচিনা যে মাছটো যে?
অ।
অ, আগতে খাইছিলো বহুত দিন খোৱা নাই।
নহ'লে কচুৰ ঠোৰ বনাই পেলাই খাবা।
অ কচু মাজাতে মায়ে খুৱাইছিলে ডক্তৰে খাব দিছিলে যে।
উম।
মই যে কৈছিলো চাদৰ-মেখেলা ব বৈছে নি কোনোবাই তোমালোকৰ তাত?
নাই বোৱা।
উম উম উম মোক লাগিছিলে মানে।
কিয়?
লাগিছিলে আক।
কিয় লাগিছিলে নাই কাৰণতো ক'ব লাগিব এনে এনে এনেইতো দিব নোৱাৰো ন।
ও আই কিনিবলে লাগে।
এইফালৰ পৰা কিনিবলৈ ক'ব লাগে কাৰণটো।
ৰাম এই ব কিবা আছে মানে। ঘৰত দিনত মানুহ আহিব ন আলহী আহিব চ দিব কাৰণে আৰু।
উম।
অ মাদাৰকো লাগে যে সেইকাৰণে। কিয় লাগে সেইটোৰো কাৰণ লাগে তোমাক
হ এনেই
ব তুমি বব জনানা নাই
অ মই নাজানো মই জানো কেনেকে একো নজানো মানে কিন্তু তাঁতশালৰ বস্তু বিলাকৰ নাম মই জানিছিলো আগতে বিহু নাছিলে লাগে যে কুৱেশন কৰে এতিয়া পাহৰি থাকিলো উ
অ ভাগৰ লাগছি আজি মানে মোৰ চো যে বেয়া হৈ গৈছেগে মোৰ বাপপাৰ উম
উম আৰু কিবা
নাই নাই একো নাই ওলাই গৈছিলে ওলাই গৈছিলে ওলাব নিদিলো
উম গম পাইছো সিদিনাখন মোৰো হৈছিলে তোমাৰ লগৰটোৰ লগত পাতোতেই
তুমি কও মোৰ লগৰ লগত পাতিছা তুমি মোৰ লগতে পাতিছা
তোমাৰ লগৱ লগতো পালিছো মই
কোন লগৰ মোৰ
সুদীপ
অ তাৰ লগতে পাতিছা নেকি?
আহ
তুমি কেনেকে গম পালা সেইটো মোৰ লগৰ বুলি
নাই চব জানো তোমি মোক কিয় বেয়া পাইছা
কথা পাতিলা চাগে তাৰ লগত কলা চাগে কি
উম
উম ভ আৰু তুমি জানিবিবানে
ইশৰাাম জানিলো তিতিয়া নজনাকৈ টো থকা নাই যি হলেটো জানিলোৱে মই
জানা আছে জানা আছে ইমান কত তামাম চেলেপু চাবা
সি ন
উম বাম পাৰ
উম
সাতন দি বহুত ভাল পায় মানুহক মানে বিশেষকে ছোৱালীক
উম তুমি সি তাৰ কথা কোৱা সি তোমাৰ কথা কয় বা
স সি মোৰ কথা কবই ন সি তাৰ মানে সি এজনী ছোৱালী ভাল পাইছে ছোৱালীজনীৰ বণ্টি আছিলে
তোমাৰ আৰু গৰ্লফ্ৰেণ্ডও আছে
আছিল বুলি কোৱা বৰ্তমানে
আহ
কিয়
আছে এতিয়া আছে
যদি নাই
এ নানো মন কে মই গলফ্ৰেন নাই
অ তোমাৰ তোমাৰ তোমাৰ আছে বুলি তোমাৰ আছে বুলি কোৱা মোৰ কথা নকবা
নাই নাই নাই
জাই আছে মই সেদিনাখনে গমপালো বা দিয়া থাকিব ই
বুজি নপাবা সৰু সৰু পোৱালি ন' এইবিলাক সৰু সৰু পোৱালিৰ কথা বুজি নাপাবা তুমি।
মই মানুহৰ মানে মোক
তোমাৰ ব মুখ তুমি দেখিলা ক'ত মোৰ?
কেই ফত'
কোনয় বাদ্থদে পা পালি তাকে
মই এতিয়া মানে মুখ চুপতি ক'বলৈ মন নাই মই এনেই মোৰ গাত হ'লে মান মুখ বন্ধ কৰাই দিলো হয় কিন্তু নকৰা আৰু মই
মই মোক বন্ধ কৰিব নোৱাৰিম।
অ', তোমাৰো অকে আহিবা প্ৰাইভেটত কাৰ কোনে মোক বন্ধ কৰি চাম।
অকে মই আহি আছো এতিয়া ব ত কল কাটিবেললৈ কৰি আছো ৰ'ব তোমাৰ।
ৰ'বা ৰবা অ', অ', কল হৈ গ'ল। ঠিক আছে নহয় বাৰ মিনিট হৈ লওঁ ৰ'বা বাৰ মিনিট লওঁক।
উম, উম আৰু আৰু কিবা।
নহয় যে পইচা মানে বাদ দিয়া।
বেছিকে ন'।
অ', অ', বত কি কোৱা?
বেছিকে মানে মানে বেছিকে হয় যোনটো কলা অলপ আত
অ', অ'।
আতছা।
হে মই বুজি নাপালো য বেছিকে হয় কি
কৈ আছো ৰম তোমাক মই একোৱে বুজি নাপাওঁ তুমি সৰু পাৱালী হৈ আছা এতিয়া।
ই একদম সৰু বাচ্ছা হৈ আছো মই।
গাখীৰ খোৱা পালি গপান গৈ
উম, য়েচ। হৈছে আৰু চাৰি, তিনি, দুই একবাৰ বে
বাই, বাই।